অ', এনেই আছো ছিলো ৰবা তুমি কি কৰিছা
অ', ময়ো এনেই আছিলো ৰবা ভাত পানী খালা
অ', নাই ৰবা এতিয়ালৈকে খোৱা নাই তুমি সালানে নাই
নাই নাই মযো খোৱা নাই ৰ'বা মই ৰাতিপুৱা ভাতটো খালো আজি দেৰিকে খালো
অ', হয় নেকি কোৱাচোন আজি পৰা কি কাৰণে ইমান দিনৰ মূৰত নকৰিলা
হয় আত্মবিশ্বাসৰ পৰা অলপ মানে কথা পাতিব বিচাৰিছিলোঁ।
অ', হয় নেকি ভালে আছিলে তালৈ হয়টো আত্মবিশ্বাসটো আমাৰ কৰিলে থাকিবই লাগে ন।
হয় হয় তুমি আত্মবিশ্বাসৰ বিষয়ে ক'বা?
সেয়ে আৰু আমাৰ সকলোৰে আচলতে আত্মবিশ্বাস থাকিব লাগে নিজৰ ওপৰত বিশ্বাস থাকিলেহে আমি কিবা এটা কামত আগুৱাই যাব পাৰিম। যদি আমাৰ নিজৰ ওপৰত বিশ্বাস বিশ্বাসে নাথাকে তেন্তে আমি এ মানে একো কামত এনেকুৱা লাগি থাকিব যে মই নোৱাৰিম নেকি মই নোৱাৰিম নেকি আচলতে নিজক আহ বেলেগক বিশ্বাস কৰাতে আগতে নিজক বিশ্বাস কৰিব শিকিব লাগে আমি সকলোৱে।
হয় হয়, একেবাৰে ঠিক কথা কৈছে আৰু মানে আত্মবিশ্বাস মানে জীৱনত প্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে ক'বলৈ গ'লে আত্মবিশ্বাসটো অতি জৰুৰী হয় কাৰণ আত্মবিশ্বাস নহ'লে আমি কোনো কামতে আগবাঢ়ি যাব নোৱাৰিম তুমি কোৱাৰ নিচিনা আৰু এনেকুৱা হয় যে দুজন ব্যক্তিৰ মাজত সমানেই জ্ঞান আছে কিন্তু এজনে আত্মবিশ্বাসৰ বলত আহ বহুখিনি আগুৱাই যাবলৈ সক্ষম হয় আৰু এজন মানে সদায় আত্মবিশ্বাসৰ ফলত পিছ পৰি থাকে যেনেকে তুমি কোৱাৰ নিচিনা যে কৰিব পাৰিম কে নোৱাৰিম মানে সদায় সেইটোৱে হৈ থাকে মই নোৱাৰিম নেকি মই নোৱাৰিম নেকি এনেকে ভয় খাই থাকে আত্মবিশ্বাসৰ ফলত। চোৱা, মানুহে সেইটো কৰিব নালাগে, আচলতে, সদায় আত্মবিশ্বাস, নিজৰ ওপৰত বিশ্বাস ৰাখি পেলাই আগোৱাই ৱাই যাব লাগে। হয় নে নহয় বাৰু?
হয়, তুমি ঠিকেই কৈছা। কাৰণ, আ, ধৰা তুমি আম, তোমাৰ আৰু মোৰ তোমাৰ ধৰা, যদি তোমাৰ আৰু মোৰ, এ, সমানে গুণ আছে, তুমিও কিবা এটা কামত এক একে, মইও একে। কিন্তু, যদি আম, আ, তোমাৰ বিছ, নিজৰ ওপৰত আ আত্মবিশ্বাসটো বেছি আছে, মোৰ নাই, তেন্তে তুমি সেই কামটোত বেছি আগুৱাই যাবা। যেন, তুম তুমি কাৰণ, নিজৰ ওপৰত বিশ্বাস ৰাখি সেই কামটো কৰি যাই থাকিবা, কিন্তু মই নকৰিম ন? মই নিজৰ ওপৰত ডাউট কৰি থাকিম, যে মই নোৱাৰিম নেকি, মোৰ নিজৰ ওপৰত বিশ্বাস নাথাকিব। ত', সেইটো কৰিলে সদায় মানে যোনজনৰ নিজৰ ওপৰত বিশ্বাসটো বেছি, তেওঁ সদায় আগুৱাই যাব। আমি সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। এই ধৰা, আমি আ, পঢ়া-পঢ়ি থাকোতেই ক'ব গ'লে, যেতিয়া আমাৰ ক্লাছত কিবা এটা সুধিছিল ধৰা ছাৰ-বাইদেউহঁতে, ত', আমি ভয়তে বা আমি নোৱাৰো নেকি, নোৱাৰো নেকি, এনেকুৱা মানে আমি ভাবি থকাটোৱে, আ, হ'ব নে নহয়, আমি সেনেকৈ ভাবি থাকোতে, মানে থাকি কি যায়ে। পিছত যদি কোনোবা এজনে সেই উত্তৰটোৱে আৰু কৈ দিয়ে, তেন্তে আমাৰ এনেকুৱা লাগে যে, এই তোটো ময়ো জানিছিলোঁ, মই ক'বই পাৰিলোঁ হয়। তেতিয়া মানে, মনটো বহুত বেয়া লাগি যায় দিয়াচোন।
হয়, হয়, ঠিক কথা কৈছা আৰু মানে মোৰ এইবাৰ এনেকুৱা হৈছিলে যে, বিদ্যালয়ত এবাৰ কিবা মোক ভাষণ দিবলৈ দিছিলে দেই। ভাষণ দিবলৈ দিওঁতে মানে, মই খুব ভয় খাইছিলোঁ মই। মঞ্চৰ ওপৰত যেতিয়া উঠি গৈছিলোঁ, তাত মানুহখিনি দেখিয়েই মই ভয় খালো নে মই নিজৰ ওপৰতে, মানে কিবা সন্দেহ আহিল, কি নাজানো আৰু মানে মই ক'ব নোৱাৰিলো আৰু ক'ব নোৱাৰাৰ ফলত মই মঞ্চৰ পৰা মানে নামি আহিলো মানে কান্দি কান্দি মানে কান্দা নিচনা হ'লো দিয়াচোন মই অলপমান কান্দি কান্দি পেলাই ওলাই আহিলো। তাৰপিছত উম শিক্ষক এজনে মানে মোক সেনেকে দেখিবলৈ অলপমান উম ভয় মানে চক খাই গৈছিলে আৰু যে মই ইমান ভাল মোৰ। মানে পঢ়িব পাৰো বা মই। মানে ভাল আছিলো দিয়াচোন সৰুতে আৰু সেই তেতিয়া মানে শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰী মানে শিক্ষয়িত্ৰী বুজাইছিলে যে উম এনেকে ভয় খাই থাকিলে নহব। উ নিজৰ ওপৰত বিশ্বাস ৰাখা তুমিতো কৰিব পাৰিবাই সেইয়া বেয়া তাৰপিছত আকৌ মঞ্চত উভতি গৈ পেলাই অ' মই আৰু মানে। উ মানে সেই ভাষণ খিনি মই দিছিলো আৰু দিয়াৰ পিছত খুব ভাল হৈছিলে সেই তেতিয়াৰ পৰা মই মানে আত্মবিশ্বাসটো মানে -মানে মোৰ গঢ়ি উঠিছিলে পিছে আত্মবিশ্বাস মানে। গঢ়ি তুলিবৰ বাবে কি কি কৰিব লাগিব বুলি তুমি ভাবা।
আচলতে আমিতো অ' নিজৰ ওপৰত আহ বিশ্বাস ৰখাতটো বহুত জৰুৰী কাৰণ মানে আমি আমি এনেকুৱা টাইপ আগতে কৰিব লাগে যে, যোনটো কামত আমি ভয় কৰো সেই কামটো আমি বেছিকৈ কৰিব লাগে ধৰা তুমি। কোৱাৰ দৰে যে মঞ্চত যদি কোনোবা কোনোবাই মঞ্চত তেনেকুৱা ভাষন দিবলৈ ভয় কৰে। ত তেওঁলোকে নিজক একদম মানে হে কৰি পেলাই বঞ্চত যাই পেলাই এনেকে ভাষণ দিব লাগে বা। কিছুমানে মঞ্চত এনেকৈ নাচিব ভয় কৰে ত' সেই তেওঁলোকে নাচিব মানে যোনটো কামত আমাৰ আচলতে চবতচে বেছি ভয় লাগে আমি সেইটো। কামটো কৰিব লাগে যিমান পাৰো, কাৰ তেতিয়া আমাৰ নিজৰ ওপৰতে বিশ্বাসটো বেছি বাঢ়ি বাঢ়ি বাঢ়ি গৈ থাকিব যে, আমিতো পাৰিম আম মানে এনেকুৱা কৰি থাকোতে, কৰি থাকোতে এনেকুৱা লাগা হৈছে যে অ' নিজে বিচাৰিলে সকলো কাম কৰিব পাৰি অ' যিমানে আমি পিছুৱাই থাকিম সিমানে আমি এনেকুৱা লাগিব যে ম মই নোৱাৰো যেতিয়াই কৰি কৰি যায় নকি তেতিয়া গম পোৱা যাব যে আমি পাৰো এইটো কাম
হয় হয় একেবাৰে টিকট হৈছে আৰু আত্মবিশ্বাস কবলে গলে অকল মানে সেইবিলাক ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰতে আত্মবিশ্বাসৰ প্ৰয়োজন হয় মানে ক'বলৈ গ'লে চাকৰি ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক তেতিয়া মানে উ উম মানে আত্মবিশ্বাসটো প্ৰয়োজনীয় হৈ পৰে কাৰণ ধৰা মানে চাকৰি এটাৰ ক্ষেত্ৰতে ধৰা ইণ্টাৰভিউ দিব গ'লা তেতিয়া সেই ইণ্টাৰভিউ ধৰা তোমাক মানে যোনে ইণ্টাৰভিউ লৈ আছে তেওঁ তোমাক কিবা এটা প্ৰশ্ন সুধিলে তুমি সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব লাগিব নিজৰ বিশ্বাসৰ ওপৰত যে হয় এনেকুৱা এনেকুৱা কথা মানে এনেকে ক'ব পাৰিব লাগিব যদিহে তুমি তুমি এইটো ভয় খাই থাকা যে এইটো কলে মোৰ ভুল হ'ব নেকি এইটো কলে মোৰ ভুল হব নেকি আহ চাকৰি পোৱা নোপোৱা সেইটো ডাঙৰ কথা নহয় কিন্তু মানে উ গৰু মানে মূল কথা সেইটোৱে যে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু বিশ্বাস ৰাখি সকলো কামতে আগবাঢ়ি যাব
হয় হয় তুমি একেবাৰে ঠিক কৈছা সেনেকুৱাই আমি সকলো কাম কৰি যাব লাগে যিমান পাৰো কাৰণ যিমানে আমি ভয় কৰিম বা যিমানে আমি ভাবিম নোৱাৰো তেতিয়াই বেছি মোৰো এনেকুৱা বহুত বাৰ হৈছিল যে কেতিয়াবা মই আহ মানে মোৰ সেই ক্লাছত আৰু শিক্ষয়িত্ৰী সকলে জানিছিল যে মই উত্তৰ বিলাক জানোৱে কিন্তু মানে মই অ কব অকমান ভয় কৰি থাকো যে এনেকুৱা লাগি থাকে যে নহয় এনেকে নহয় নেকি এ এবাৰ মানে কি হৈছিল আমাৰ বিদ্যালয়ত মানে এনেকুৱা কিবা মনে প্ৰশ্ন সুধিব আছিল ছাৰ এজনে তাৰে পিছত মানে মই মই পৰা নাই পিছত যেতিয়া, মোৰ লগৰ এজনীয়ে কৈছিল, তেতিয়া মানে মই লগৰ এজনীক কৈছোঁ যে এই এইটো মই জানিছিলোৱে, মই কিয় নক'লো, তেতিয়া ছাৰে শুনা পাই পেলাই কৈছিল, যদি জানই কোৱা নাই কিয়, তেতিয়া মই ছাৰ জনক কৈছিলো যে, ছাৰ মানে মই নহ'ব বুলি ভাবি আছিলো, সেইকাৰণে। মই এই নকলোঁ, তেতিয়া মোক বুজাই দিছিল যে, নহ'ব বুলি ভাবিলেও, আ কমচে-কম আমি যোনটো যদি আমি, মনত কিবা এটা আহে আমি ক'ব লাগে, কাৰণ, অ', চেনী বেলেগ মানুহ নাথাকে ন আমাৰ, যোন, যোন ছাৰক আমি সৰু পৰা লগ, ছাৰ বা বাইদেউক আমি সৰু পৰা লগ পাই তেওঁৱে থাকে, এ তেওঁলোক থাকে বা আমাৰ লগৰ বোৰতো আমাৰ লগৰ বোৰে, সেই তেওঁলোকৰ আগত ইমান লাজ কৰা নাযায়, ত' নহ'লেও কিনো কৰিব, মানে কেতিয়াবাতো একো নক কয়, কেতিয়াবা এটা, দুটা ধমকি দিব, বেলেগতো একো নকৰে নহয়, ত' যি আমাৰ মনত যোনটো আহে আমি কৈ দিব লাগে, কি ঠিক সেইটো হৈও যাব পাৰে, সেনেদৰে আমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগ লাগে যে, আমি ভাবাতো হ'বই চাগে।
হয়, হয়, ঠিক কথা কৈছা, আৰু তুমি কি ভবা যে, অহংকাৰ আৰু আত্মবিশ্বাস বিশ্বাসৰ মাজত মানে দুয়োটা একেই নে মানে মাজত কিবা এটা পাৰ্থক্য আছে
নাই নাই অহংকাৰ মান আত্মবিশ্বাস একে একদম একে নহয় কাৰণ অহংকাৰ মানে কি অহংকাৰ মানে চবেই এই মানে কোনোবা এজনে ভাবি ল'ব যে মইটো চব জানোৱে মই এইটো জানো মানে মই চব জানো মানে সেনেকুৱা টাইপ আচলতে হ'ব নালাগে আৰু আত্মবিশ্বাসটো হ'ল নিজৰ ওপৰত বিশ্ব বিশ্বাস ৰাখে যে মই পাৰিমেই মা হেই কৰিম আত্মবিশ্বাস থাকিব লাগে মানুহৰ কিন্তু অহংকাৰ থাকিব নালাগে কাৰণ অহংকাৰে মানুহক আহ, আন কিবাত ত'জানিবলৈ মানে উৎসাহিত কৰি নানে কিন্তু আত্মবিশ্বাস নাথাকিলে এনেকুৱা লাগি থাকে যে আৰু অকমান শিকিলে মোৰ কাৰণে ভাল হ'ব বা কিবা আচলতে আত্মবিশ্বাস আৰু অহংকাৰ কেতিয়াও একে হ'ব নোৱাৰে।
হয়-হয় আৰু আত্মবিশ্বাস খেলা ধূলাতো বহুখিনি উম, মানে গুৰুত্বপূৰ্ণ তে মই ভাবো কাৰণ এজন খেলুৱৈ কেতিয়াবা এ মানে তেওঁ ভাল খেলুৱৈ হয় কিন্তু এজন মানে এখন বা দুখন খেলত তেওঁ ভাল প্ৰদৰ্শন নিদিব পাৰে তেতিয়া তেওঁ নিজৰ ওপৰত বিশ্বাস ৰাখি পেলাই আৰু খেলটো মানে আগৰ নিচিনাকৈ খে খেলিবও লাগে কাৰণ তেতিয়াহে তেওঁ আৰু আগৰ নিচিনা খেলিব পাৰিব তেওঁ যদি সদায় হৈ থাকে যে মই এখন বা দুখন খেলৰ বাবে এতিয়া যদি বেয়া হয় তেতিয়া তেওঁ এইটো ভাবি থাকিলে নহব যে মোৰ বেয়াই হ'ব এনেকুৱা সেইবিলাক হৈছে অ, মই পাৰিম সেই তেতিয়া নিজৰ ওপৰত বিশ্বাস কৰি পেলাই তেওঁ সদায় আগুৱাই যাব লাগে হয়ে নহয় কথাটো?
হয় তুমি একেবাৰে ঠিকে কৈছা সেনেদৰে আমি সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে হয় কেতিয়াবা আমি কৰা কিছুমান মানে জনা কামতো ভুল হৈ যাব পাৰে বা এয়া কিব কিবা এটা মানে আমাৰ দ্বাৰা নহবও পাৰে তেতিয়া আমি নিজৰ ওপৰত আত্মবিশ্বাস হেৰুৱাই দিব নালাগে যে আমি নোৱাৰো কেতিয়াও নোৱাৰিমে হয় ভুলতো চবৰে হয় ন' আৰু কেতিয়াবা কিবা কাম চব কাম আমি জানিম বুলিম এ কথা নাই কেতিয়াবা কিছুমান কাম আমি নাজানিব পাৰো তো সে সেইবোৰ কামত আমি মানে উম, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব এইটো যে কি বুলি কয় মই এই ত' আজি নোৱাৰিলো কি হ'ল মই আৰু অকনমান শিকিবলৈ সেই যত্ন কৰিম মই বোলো অকনমান শিকিলে মই খালি পাৰা হম কালি ন নহলেও পৰহি পাৰা হ'ম এদিন নহয় এদিনতো মই পাৰা হ'মে ন ত সেনেদৰে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগেগে যে মানে এদিন কিবা এটা নোৱাৰিলোঁ বুলি আমি নিজৰ ওপৰত বিশ্বাসটো হেৰুৱাই দিব নালাগে
হয় হয় খুব ভালকে বুজাই দিলা তুমি আত্মবিশ্বাস আৰু অহংকাৰ মাজত পাৰ্থক্য বা মানে উম দুয়ো বহুতো মানুহ বিলাকে মানে পাৰ্থক্যটো বুজি নাপ পায় তুমি ভালদৰে বুজাই দিলা ভাল লাগিল মোৰ আৰু বহুখিনি তথ্য তোমাৰ মানে বহুখিনি কথা তোমাৰ পৰা আজি জানিবলৈ পালো মই আজি আৰু আগলেও আমি এনেকে বেলেগ বিষয় উলাই পেলাই কথা পাতিম কেত তিয়াবা
অ তুমি ঠিকে কৈছা এনেদৰে তোমাৰ লগতো মানে মোৰ আত্মবিশ্বাসৰ ওপৰত কথা পাতি ভাল লাগিল মই নজনা কিবা তুমি মোক কৈ দিলা ভাল লাগিল দিয়া ঠিক আছে আজি ৰাখি ছো নহলে ইয়াতে।
হয় দিয়া।